অ শুনিছা নে বাৰু তুমি মাতটো অ
এয়া আছো অলপ আহ হাৱা খাই আছো বাহিৰতে বহি
ভালনে বহুত দিন কথা বতৰাও নাই লগো পোৱা নাই
হয় হয় ভালেই ভালে
হয় অ অ তাকেহে মই আপোনোকো চি মচন বৰ্ড বাকী ঠিকে ঠাকে আছা ন জ অ অ মই আছো মই ভালে পাওঁ ভালে ভাল আছো আছো ম
উম ৰিচিপ কৰ ক।
আপোনাৰ ঠিকে চলি আছে। চলি আছে
আছে চলি হয় হয় তোমাৰ
অ অ সেই মোৰ মোৰ চলিছে বাৰু ঠিকে আছে বাৰু ইমান বেয়া নহয় অ হেই নহয় এতিয়া জুলাই মাহ পাইছেহি নহয় গৰম বন্ধ কিবা প্লেন চেন আছেনে কিনো
অ বৰ্তমান তেনেকে এতিয়ালেকে প্লেন বনোৱা নাই আ
বনাব লাগিব আৰু
অ বনাইছে ন এতিয়া দহ পোন্ধৰ দিন
আছে অ অ অ এইটো হয় বাও এই গৰমৰ কাৰনে প্ৰব্লেমটো হয় বাৰু তাকে মই একো তেনেকে ভবা নাই বাৰু অ সেয়া আৰু কি গম পোৱা নাই গম বন্ধ আৰু গোটেই বছৰটোৰ মাজত গম বন্ধটোহে তোমাৰ দিনকেইটা অকমান ছুটি পোৱা যায় অ সে তেতিয়াই অ তেতিয়াই তোমাৰ ধৰা সেই অকমান তিয়াইটো কৰিব লাগিব ন গৰম হ'ল বুলি অলপ অকমান ভাল লগ লগত বিলাকে অকণমান লগ পোৱা কথাই হওক
অ অ হয় তেতিয়া কৰিব লাগে তে অ চৰতে কৈ এতিয়া নোৱাৰি ন গৰম বন্ধত চব নিজৰ নিজৰ ঘৰলে আহিব, লগ কৰিব পাৰি।
উ অ, অ। খানা এটাকে খাম নে কি নদী পাৰত চবে একেলগ হৈ? বঙে পোৱা যায়। পোৱা যায়। আমাৰ ইফালে মানে ব বহুত উম হয়। এই তোমাৰ নদী পাত খাই ভাল ক ঠাণ্ডা বতাহ মানে জেগাতো ধুনীয়া হয়। হয় ন? কিন্তু তোমাৰ হেৰি আকৌ আমাৰ এই মান মানুহবিলাকে বৰ বেয়া কাম কৰে এইবোৰ। নদী পাৰত খাবলৈ যাব খানা। গোটেই লেতেৰা কৰি থৈ আহিব। তোমাৰ প্লাষ্টিক পেলাব গোটেই আহ আহ আহ এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে কৰক। খানা খাই খাওক। হয় নে নহয় সিক সেইখিনি যাতে আকৌ সেই কৈ থৈ আহিব। লেত অ লেতেৰা কৈ থৈ আহে, অ। সেইটোৱে সেইটোৱেই তো। কথাটো সেইটোৱে। আকৌ তাত সুৰা পান কৰিব, সুৰাপান কৰি মাৰ তোমাৰ তাত বটল বিলাক আকৌ পেলাই থোৱাটো বেলেগ কথা ভাঙি থৈ আহে ন কিছু অঁ অঁ অঁম, নিজৰ নিজৰ টো সৈতো। বেলেগৰ টো প্ৰতি প্ৰকৃতিৰ ক্ষতি হয়। বেলেগকো ক্ষতি কৰে।
আন মানুহ আকৌ অঁ হেৰি
হয়
ক্ষতি সাধন নাশ কৰা হয় আৰু। ইনদাইৰেকলি।
অ, আকৌ আক তোমাৰ মোৰ যোৱা বা কি হল গম পাইছা নে নাই? যোৱা মানে এনেকুৱা এটা ঘটনাখন যোৱা বাৰ মানে সেই এইয় সময় দেই তোমাৰ এই গপ এইটো কি মানে এই থাৰ্টি ফাৰ্ষ্ট সময়ত। উম, মানে। তোমাৰ এই ডাঙৰ মানুহ লগত গলো গাঁৱৰ ডাঙৰ মানহৰ লগত খানা খাবলে। নদী পাৰত।
হয়।
তাৰপিছতে তাত মানে কি হল আৰু আমি মানে যাবলৈ ওলাইছো আগতে তাৰপিছতে তোমাৰ কব আহিলে বুলি সেই জেগাটো বন্ধ কৰি দিলে নহয়। তাৰ পিছত পিছৰ কাৰণটো গম পাইছো কেলে গম পোৱা নে সেই মানুহে বোলে গোটেই লেতেৰা কৰি প্লাষ্টিক পেলাই গোটেই যেগা নাইকিয়া কৰি দিছে অহ -অহ এই -এই সেইটো- সেইটো -সেইটো হিচাপত। চাবলৈ গলে নৱপ্ৰজন্মটো সঠিক দিশত যোৱা নাই দেখোন যোৱা নাই -যোৱা নাই হয়।
সুৰা পান নকৰিলে আজিকালি নৱপ্ৰজন্ম
অহ, তে হয় নাভাবে প্ৰজেক্টো
প্ৰত্যেকটো পিকনিকতে অহ প্ৰত্যয়েকটো আহ অনুষ ষ্ঠানৰে তেওঁলোকে তেণ্ডাৰ্ড বুলি দেখাব নোৱাৰে
কিন্তু মইতো নাভাবো যে সেইটোৱে যে কোনোবা এটা মানুহৰ ইচতেনদাৰ চবৰ ক্ষেত্ৰত নহয় বাৰু। কে আমি প্ৰত্যেক -প্ৰত্যেক প্ৰজন্মৰ ক্ষেত্ৰত ক'ব নোৱাৰো কিন্তু -কিন্তু প্ৰায়ভাগতে দেখা পোৱা যায় এইটো হয়- হয়। সুৰা পানৰ সুৰা পানৰ যোনটো তুমি কলা সেইটো কথাটো। কিন্তু প্ৰায়ভাগ- প্ৰায়ভাগক ক্ষেত্ৰতে দেখা পোৱা যায় এইটো আসক্ত হৈছে মানে আসক্ত হোৱা দেখা পোৱা গৈছে। কোনোবা সংগৰ দুখতে হওক বা কোনো অহ কোনোবা যি কিছুমানে আক চিন্তাক চিন্তাত হৈ পৰিয়ে হওক সেইখিনি কথা নিজক অহ নিজকতো উপ কৰে হয় অ নিজৰ শৰীৰক সংস কৰে লগতে। ঘৰু ধ্বংস হয়
বৰ্তমান বৰ্তমান অ বহুতে সুৰা পান কৰা দেখা যায় আৰু
অ
অ নিজৰ এ আহ আ
আৰু
ত ডাঙৰ মো অকমান অ শক্তিশালী
এই দেখা অ হয় হয় হয় এতিয়া এইখিন। যেতিয়া সেইবোৰতৰ যেনিবা পানীত পেলালে পেলাই বেলেগৰ ক্ষতি হৈ থল আকৌ তাত তোমাৰছ বা জল যোনবিলাক পানী আছে ন তাৰোতো মৃত্যু হয় এতিয়া চন ব্ৰহ্মপুত্ৰত আজি কেইবছৰমানান আগলৈকে কিমান মাছ কিমান শিহু। হয় হয় এতিয়া সেইবিলাক এতিয়া তোমাৰ বৰ্তমান কিমান কমি গ'ল বাৰু বহুতে কমালে। অ এতিয়া এতিয়া ইমান কমি গ'ল হয় নাই বাৰু এতিয়া আগতে তোমাৰ আহ।